নমস্কাৰ।
কাৰ কি কৰিছা অ?
আছো ৰবা কাম কৰিলো কাম বিলাক হল। তুমি কি কৰিছা এ এগাল মানহে কৈছানে? একেবাৰে দুগাল মানে ওলাইছে তাৰমানে একদম কাপোৰ ধোৱা মানে মানে মন্দিৰ। টো বহুত দিন মানে এইকেইদিন মন্দিৰতটো লাৰিব লাৰিব পৰা নাই যে আজি আৰু এইবিলাক চাফা কৰিলোঁ। আৰু মানে এয়া ভগৱানক ধুৱালো আৰু শৰাই শৰাই আগবঢ়ালো ফল মূল দি পেলাই ফল মূল বলে আগ শৰাই
এনেকাই আৰু ব্যস্ত দিয়া আজি। আৰু বাৰু বতাহ অলপ দি আছে বাৰু তোমালোকৰ ফালে। আজি সকলোৱে ব্যস্ত হয় দিয়া। এ তোমালোকৰ কি বাচ পিছে ঘৰৰ।
ঘৰত আমাৰ মই কৰিব নোৱাৰো আৰু অলপমান গাটোো মানে মোৰ বেয়া হৈছে। মায়ে কৰিব লগা হ'ল সকলো খিনি মই একো সহায় কৰিব পৰা নাই আৰু। মায়ে কৰিলে কাপোৰ কানি ধুলে এতিয়া অ এতিয়াই এতিয়া অলপ আজৰি হোৱা নাই আৰু অলপ অলপ হ'ব আৰু এতিয়াৰ জৰি তাৰপিছত ঠগী দিলে চাকি জ্বলালে আৰু মানে চাহ তাহ দিলে আমাক হা
ভাগৰ লাগি যায় কিন্তু।
অ ভাগৰ লাগি যায়। একেবাৰে কি কৰিব উপায় নাই কৰিব নিয়ম খিনিতো আমি কৰিবই লাগিব।
অহ এনেতো আৰু মানে মানে কি এইটো আও অতি পূৰ্বৰ পৰাই চলি আছে। হয়নে উম
হয় হয়
আজি মানে তোমালোকৰ সেইফালে কি মানে নিৰামিষ খোৱা নে নে কিবা এইবিলাক খোৱা
আমাৰ সেনে তেনেকে একো নিয়ম নাই অ যাই যিটো মন পছন্দ খাই সেইটো খাব পাৰে আৰু সেনেকে বিশেষ একো তেনেকে নিয়ম নাই।
অ অ আমাৰ ফালে আজি ভাতে নাখায় বাৰু অহ এ ৰুটি চু ৰুটি চুটি খাও কালি কিয় খাইছোচোন
ৰাতিলে আমাৰ মাহঁতে লগন দিছে চোন চাকি দিয়ে বুলি কলে যে সেকাৰণে লঘন দিলে আৰু মাহঁতে নাখালে মা মায়ে নাখালে ভালে আৰু আমাৰ ইয়াতো নাখায় মানে অহ তোমাৰ যোৱা কালি ৰাতি অ আগৰ দিনা ৰাতি ৰাতি সাজ নাখায় আৰু
উম উম উ তাৰমানে সেইটো আৰু সেই নিয়ম আৰু উম
কিয় বা মই আমাৰ ইয়াতে কিন্তু মইতো বাৰু একো নাখাওঁ তথাপিও মানে ভাত খাইছো আমাৰ ফালে নাই মানে আমাৰ পিনে এইটো নিয়মটো অহা নাই আৰু
অ সকলো জেগাৰ বেলেগ বেলেগ নিয়ম দিয়াচোন
উম উম তোমালোকৰ মা ঘৰৰ মানুহখিনি ভালে আছে।
অ আছে আছে ভালে আছে অ তোমালোকৰ
আছে ৰ'বা মা মা নাই ৰবা অলপ বাহিৰত গৈছে অলপ ওলাই গৈছে উম উম নাই নাই বাহিৰত মানে সেয়া দোকান দোকান কৰিব গৈছে।
হয় হয় হয় মই মানে অলপমান তোমাৰ বাতৰি কাকত পঢ়ি আছিল বাতৰি কাকতৰ মানে তোমাৰ অস অসম চৰকাৰে তোমাৰ দি এইটো বঢ়াই দিছে। অ এতিয়া সাত ষাঠি শতাংশ কৰিলে তাৰে পিছত চৰ চৰকাৰী মানে যিবোৰ কৰ্মচাৰী আছে আৰু ইহঁতৰ পেঞ্চন বোৰ ধৰা বঢ়াইছে ষাঠি শতাংশ বঢ়াই তাৰপিছত তোমাৰ আৰু মানে এম এ কিবা এম এল এৰ আৰু কিবা লগ কিবা লোকেল কিবা ফান থাকে নেকি। তোমাৰ সেইটোও তোমাৰ এতিয়া এ এক কোটিৰ পৰা এক কোটি পঞ্চাশ লাখ কৰিলে নেকি দুহেজাৰ ছা বিশ আৰু সাতাইশত আৰু দুইহেজাৰ সাতাইশ আঠাইশত দুই কৰো কৰা হব বুলি বা তৰি কাকতত দিছে আৰু তাৰপিছত তোমাৰ কিছুমান আৰু কিছুমান ৰাস্তা বাৰী এইবোৰ এইবোৰ উদ্দেশ্যৰ কাৰণে দিলে আৰু তোমাৰ উম সেইবোৰ আৰু তোমাৰ গেছ পাতিৰ মানে কিবা নতুন এগ্ৰিমেন্ট হৈছে আৰু অসমৰ পাইপ লাইন পাইপ লাইনৰ তোমাৰ গেছটো চাপ্লাইতটো বাঢ়িব আৰু এইটোৰ কাৰণেও বাতৰি কাকতত কলে তাৰ পিছত তোমাৰ অ জানাইছো মেট্ৰিক পৰীক্ষাৰ চাপ্লিমেন্ত কিছুমানৰ আৰু ৰিজাল্ট ৰৈ যাই ন সিহঁতৰ আৰু ৰিজাল্ট দিব। পৰীক্ষা দিলে সেইটোওোৱা ৰিজাল্ট দিলে আপনি বাতৰি কাকতত জনাইছে আৰু তাৰপিছত তোমাৰ অম্বুবাচী মেলা যে আছে কৈ শুনিছাই ন।
ভালে অম্বুবাচী আহ।
শুনিছা ন? অম্বুবাচী মেলাৰ কথা শুনিছা ন? ত অম্বুবাচী মেলাতটো কামাখ্যাত হয় সেইটো সেইটোৰ কথাও কৈছ। আৰু এই বেছি মানে এইবাৰ মানুহ বহুত আহিছে তোমাৰ আঠ লাখ মান আহিছে।
বাপৰে ইমান মানুহ।
ইমান গাল মানুহ।
বাপৰে কেনে নাই কামাখ্যা মন্দিৰ গলো অম্বুবাচীত মানে মেলাত গৈ পোৱা নাই আৰু
হয় হয়। গম পাইছো।
তাৰমানে মই গ'লো হয় ল'ৰাটো সৰু আছে যে। অ কামাখ্যা মাৰ ওচৰত গ'লো তাৰপিছত তাৰ ওচৰতে বগলামা মন্দিৰ আছে নহয়, তাত গ'লোঁ এদিন তাত গ'লোঁ এদিন গৈ পেলাই সেইদিনাই গ'লোঁ এদিন এদিনতে দু মানে দুটা মাকে স মানে দৰ্শন হলো আৰু তে ইমান ভাল লাগে নহয় গৈ পেলাই তাৰপিছত মানে, আ ঘৰৰ কাৰণে মন তে নপৰে এনেকা
অ অ আৰু তোমাৰ কামাখ্যাত যে চিৰিবোৰ আছে বহিও ইমান ভাল লাগে ন? বতাহ দি থাকে ধৰা মানে ভাল লাগে আৰু।
ভাল লাগে ভাল লাগে যাব লাগিব ৰ'বা আকৌ, দৰ্শন হোৱা নাই বাৰু দৰ্শন হব লাগিব।
দৰ্শন ময়ো হ'ব লাগিব হোৱা নাই এবছৰ তাৰ পিছত আকৌ তোমাৰ চিৰিবোৰ যে থাকে ম মন্দিৰৰ ৰ'দ পাই ইমান গৰম হৈ থাকে ন?
অ অ গৰম হৈ থাকে। এইকেইদিন পোৰা গৰমেই দিয়াচোন।
অ‌ মানে কি আৰু এইটো বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে ন এইবিলাক মানে চাবই আহে আৰু ন? মা দৰ্শন কৰিব আহে আৰু।
তুমি মই মাত খাৰ শুনা পাই আছা নে নাই?
পাই আছো পাই আছো। তুমি পোৱা নাই নেকি?
ময়ো ধুনীয়াকে পাইছো দিয়া। আৰু তোমাৰ যে কামা খ্যাটো যে একাৱন্ন শক্তিপীঠৰ ভিতৰত এক এটা হয় জানানে?
বাপৰে হয় নেকি?
অ এই তোমাৰ একাৱন্নতা শক্তিপীঠ যে আছে।
উম উম। মানে যিটো মানে মানে বিশিষ্ট আৰু।
বিশিষ্ট মানে সকলোৱে বিশিষ্ট আৰু একাৱন্নৰ ইয়াতে এটা এ এটা আছে ধৰা। তুমিতো উ মোৰ মানে কাহানীটো জানানে নাই একাৱন্নতাৰ শক্ত ক্তি পীঠৰ কাহানীটো?
কাহানীটো সিমান এটা বাৰু কোৱাচোন নহলে অলপমান থুল মুলকে ক'ব পাৰি যদি।
তুমি যিখিনি জানা কোৱাচোন তাৰপিছত মই তোমাক শুধৰাই দিম তুমি কৈছ শুদ্ধকে কৈছা নে নাই।
মানে মই কি খিনি জানো মানে এয়া ধৰা মাঁ সতী মাঁ মানে হেৰি কৰিছিল ন মানে দেউতাকে যজ্ঞ পাতিছিলে মা মাতা নাছিল যে তেওঁ আহি পেলাই এনে কিবা অভিশাপ লৈ মাই জুইত অগ্নি দাহ দিছি ল নহ।
নহয় নহয় মানে কিবা মানে তোমাৰ হৈ হৈছে ঠিকে ঠিকে কৈছা। অলপ শুধৰাই দিছোঁ। আৰু তোমাক। অ তোমাৰ মানে অ এই কি কয় কিবা কিবা সেই পাতিছিলে আৰু তাতে মানে তোমাৰ অ কি কয় সেই কি কয় শিৱ শিৱ যে সতীৰ স্বামী আ স তীৰ স্বামী শিৱ ভগৱানক তোমাক মানে কিবা দক্ষ্যয় মানে অলপমান কিবা কিবি ক'লে বোলে চবৰ ওচৰত। মানে অলপমান তোমাৰ ধৰা অ বহুত কিবা অলপমান ইনচালট কৰাৰ দৰে কৰিলে আৰু তাৰপাছত সতীটো নিজৰ স্বামীৰটো শুনিব নোৱাৰিলে দিয়াচোন। তাৰপিছত তাই মানে অ পুৰা জুইত গুচি গৈছে বুলি কি এনেকে শুনা শুনিছিলো হয় নে?
উম উম উম সেইটোয়ে, মই এতিয়াসেইখিনিয়ে মাত্ৰ জানো বাকি
অ তাৰপিছত তোমাৰ সেই মানে দেহটো মানে জীৱ লৈ কেনে গোটেই লৈ কিনে তাণ্ডৱ কৰিছে গোটেই বিশ্ব বিশ্বজুৰি এনেকুৱা কিবা এটা শুনিছিলো ভুল হব পাৰে দিয়া
ভুল হ'ব পাৰে একো নাই বাৰু তুমি জানা যে মই ধন্যবাদ সেইখিনি কোৱাৰ কাৰণে মই মানে
ন অলপ অলপ অলপ চলপ জানো আৰু তুমি কোৱাচোন কি চিনি জানা তাৰপিছত তোমাৰ মানে কি কয় কি কৰিলে এ অ সেনেকেই আৰু কিবা কিবি হ'ল আৰু বাকীখিনি ভালকৈ নাজানো আৰু
তাৰনানে মই তাৰপিছৰ খিনি অলপ জানো ৰ'বা মই গলো। অ দল গোবিন্দ দল গোবিন্দ নহয় বাৰু আমাৰ শুৱালকুছিতে মন্দিৰ বহুতে আছে ন ধাৰেশ্বৰি আছে সিদ্ধেশ্বৰি দেৱালয় আছে। তাৰপিছত আ উম কিবাচোন মোৰ দেৱৰ দেৱলৈ কিবা এনেকুৱা এটা মন্দিৰ আছে তাত গৈছিলোঁ আকৌ এই বহুত মন্দিৰ আছিল ৰবা মই ইমান এটা পাহৰিছোৱেই আৰু
অ
আমাৰ ইয়াতে চাগে এইখিনিয়ে আছে ন। মানে শক্তিপীঠ আকৌ বাহিৰত আছে। অলপ ধৰা বেলেগ ফালে।
উম আছে আছে বাহিৰতে আছো তুমি তুমি উগ্ৰতৰা গৈছ নে নে উগ্ৰতাৰাও।
অ অ অ উগ্ৰতৰা উগ্ৰতৰা হয় দে উগ্ৰতৰা গৈছিলো। নৱগ্ৰহত নপৰে ন উগ্ৰতাৰা হয়।
কিবা গ্ৰহৰ মন্দিৰ উগ্ৰতৰা পৰে বুলি শুনিছো আৰু
অ অ উগ্ৰতাৰাটো হয় দিয়া হয় দিয়া উগ্ৰতাৰো আছে মানে দেৱালয় যিটো নেকি দেৱালয় বুলি কয় ন সেইটো মানে মাৰ মাৰে মানে অংশভিষ্টা। পৰিছে আৰু
সেইটো কাৰণে মানে বিষ্ণু যে ভগৱান বিষ্ণুৰ যে তেওঁৰ মানে চকৰেৰে কাটি দিলে মানে মহাদেৱ বাবাৰ মানে ডিঙিত লৈ আছিল লৈ থাকোঁতে মানে তেওঁ গোটেই তাণ্ডৱ কৰি ফুৰা কাৰণে বিষ্ণুৱে মানে মনে মনে দিওঁতে চোলাক এনেকে বিহৰি পৰিবা এনেকে ডলাই হল আৰু
অ অ সুদৰ্শন চক্ৰ দি কাটিছেে কৰিছিলে ন কিবা সুদৰ্শন চক্ৰ ছিলে আৰু দক্ষতাতো ৰজা আছিলে জানা
ৰজা আছিলে ভগৱান বিষ্ণু ৰ পৰম ভক্ত পৰম ভক্ত ত মানে ভগৱান বিষ্ণুৰ বহুত মানে তেওঁ মানে ভাল ভক্তৰ ভিতৰত এ এজন আৰু তেওঁ তাৰ পিছত তেনেকে মাৰ নিভাগ মানে কামাখ্যা মন্দিৰত পৰিল মানে কামাখ্যা নীলাচল পাহাৰত পৰিল তাত মানে সেনেকুৱা হ'ল আৰু মন্দিৰটো হ'ল আৰু ত বহুত মাহ মানে মাহাত্ব আছে দেই তুমি মানে ন কামাখ্যা মা
বহুত মহত্ব আছে ইমান দূৰৰ দূৰৰ পৰা মানুহ আহে মই তোমাক কি ক'ম এবাৰ মানে কম দিয়া বাৰু পিছতকে এইটো মানে বহুত দূৰৰ দূৰৰ পৰা আহে মানুহবোৰ আৰু মানিছো আৰু ইমান মানে ভক্ত বোৰ মানে আৰু মাক মানে হয়ো দিয়াচোন প্ৰমাণো পাইছে তেনেকে আমি গ'লেও আমি ইমান মানে ভাল ভাল অনুভৱ হয় ন আমাৰ
উম যাব লাগে যাব লাগে কিছুমান মানুহে মাহতে যায় সপ্তাহত তো যায় এনেকুৱা আমি টো হে বাৰু যোৱা নাই বাৰু এনেকে উম ওচৰৰ পৰা সেইটো হয় দেচোন সবৰে কামৰ ব্যস্ততা থাকে, নোৱাৰিবও পাৰে।
অ, অ, তাকেহে।
উম, তাকে তুমি, তুমি কেতিয়া যাম বুলি ভাবিছা।